শুনিছ?
হেল্ল', আহ, কি কৰিছ আহ
অ' মোৰ ইন্ধনটো বাজি আছে ৰ হেল্ল'
অ'।
হেল্ল' শুনিছ এতিয়া এ কিনো কৰিবি গৰমত আছো এনে
অ', অ', অ', এফালে বৰ ভয়ানক চাইকেল এখন আহি আছে
অ' সেইয়া কিনো কৰিম গৰমৰ মাল অলপ আানিছে বহি আছো আৰু
অ'
গাল লাগে অলপ গাটো ঠাণ্ডা পেলাবলে
হয় হয় হয়।
তাকে খাই আছো অলপ চয়াবিন অলপ ভাজি লৈছো হয় হয় মানে মই এয়া এয়া পৰহি মুম্বাই গৈছিলো মানে
এই আজি মৰ্ণিং মানে ফ্লাইটত আহি পাইছো মই
হয়
অফিছৰ কাম
ময় যাম বুলি বুলি ভাবি আছো বে মই এতিয়া গুৱাহাটী গুৱাহাটী
অ' হয় নেকি
হয় হয়। গুৱাহাটী আহিলো কামৰ কাৰণে
উম অ' খাবলৈ কি আছে
আমাৰ মানে জীৱ জন্তু অলপ কমি গৈছিলেটো
অ' হয় হয় আপোনালোকৰ ঘৰ আমাৰ আপোনালোক ঘৰ কিবা ব্লেক এড হাইট কিবা বস্তু এটা আছিলে নেকি
অ' হয় হয় হয়
অ' মই মানে মই এইদিনাখন মুম্বাইৰ মানে ফ্লেট খনৰ আপোনালোকৰ ঘৰ পিনে গৈছিলে নহ
অ'
অ' মানে মই মানে মোৰ চকুত চিকনা মাৰিছিলে মানে অ' অহ অহ হয়। হেফালে ধাতে চকুত চিটকায় মাই পঠাইছিলে মোৰ
হ হ
বিয়াত নাচা ফটো দুখোন পাইছো বাৰু
হয় নেকি
অহ
কেনেকুৱা ফটো অহ অহ
বৰ ধুনীয়া পোষ্ট দি আছিলে
উহ উহ উহ আৰু আৰু আৰু তই নিজেই আৰু আৰু মোৰ কি কি আছে আপুনি দিবচোন মোক হে
অ', অ'
মানে মই মানুহটো য'ত য'ত পেঞ্চন আহিছে মোক সকলোবোৰ দি দিবচোন অ' মোক দি দিব হে গৈতে সোপা
আপোনালোকৰ হেফালে লাইন আছেনে
মানে মোৰ কি নাই দেই নাই নাই
আহ আহ
আমাৰ এইফালে মানে আমাৰ এইফালে মানে চব আন্ধাৰত কাম কৰে। আবলে আমাৰ বলেবলে লাইনৰ মানে হেৰি নাই যত নাই। লেমৰ পোহৰ চাকিৰ পোহৰ
নাই মই ঘৰত জোনাক জোনাকী পৰুৱা লগাই থৈছো।
অ', আচ্ছা।
অহ অহ অহ তাৰ মানে বটলত ভৰাই লৈছো। আমি আগতে সত সৰুতে তেনেকেই পঢ়া আৰু।
অ', হ হ মই মই সেনেকে মই এনে
গাড়ী পোহৰ ঢেৰেকণী মৰা পোহৰ
অ'।
কোনোবাই বিৰিজলোৱা পোহৰ।
হ হ হয় হয় এইবিলাক দিন আৰু এইবিলাক দিন আগতে দিন আছিল আৰু। আজিহে ৰাতি আজিকালি এইবিলাক ৰাতি চব। অহ অহ অহ। নাই মাল এটাও দেখা ক কৰ
সিদিনাখন আমাৰ যিটো মোচন্দা যে
হয় হয় মাকো কজাব অ', মূৰ্তি বনি আছে। হয় নেকি?
সুৰাপান কৰি অলপ কিছু হেৰি কৰিছিলে।
আহ। অ বে গুল প মানে সকলোবোৰ উঠি গ'ল। ব হয় নেকি?
হয় হয়।
আহ মোৰতো একো নাই।
হা হা
আপুনি যি ফটো উঠিছে বাহ।
হয় নেকি?
মোৰ ফটো উঠা উঠাত উঠিছো মানে বেয়া হ'ল।
বাহ। ফ ফটো উঠে কিন্ত দেই আপুনি।
আহ হা হয় নেকি?
অ
উঠো আৰু।
আপোনাক দি দিম বাৰু।
হ'ব দিব দিব মই চাম।
অহ।
অ
এতিয়া আপুনি কি কৰিছে?
সেয়া ঠেংকেটা উপৰলে দি বহি আছো।
হয় হয় হয় সুন্দৰ। কিবা বাকী আপোনাৰ অফিচ কেনেকুৱা চলিছে? মই এতিয়া ৰাস্তাত গুৱাহাটীৰ ৰাস্তাত অনাইবনাই
অ', হয় হয় আপুনি আপোনাৰ ঘৰ খানা পৰা ওচৰত নহয় জানো?
হয়, হয়, হয়।
অ, আপোনাৰ আপোনাৰ মোবাইলডালত আপোনাৰ মোবাইলটোত টুজি মোবাইল নেকি অলপ আপুনি ৰিপ্লাইটো দেৰিকে দিয়ে।
অ, হয়, হয়।
অ, আপোনাৰ টিউবুল লাইন মাৰি আছে মই গম পাইছো।
হয় মই মানে ভেজাৰ তিনিতে কিনা যে। ওৱান জি। ভিয়াই চিম যে ভুদাফোন।
অহ হ ভোদা চিম মানে আপোনি মানুহটো ভোদা হৈ আছে।
অহ বুজিছে।
বুজিছে বুজিছে।
অ, ঠিকে আছে। বাকী হয়, হয়, হয়। বাকী এতিয়া কওকচোন আপোনাৰ এতিয়া কেনেকুৱা পৰিস্থিতি।
পৰিস্থিতিটো কি কৰিম পৰিস্থিতিটো গৰমে পৰিস্থিতি গলাই দিছে।
হয়, হয়।
ঠাণ্ডা পৰিস্থিতিটো ধৰি ৰাখে। গৰমে গলাই দিয়ে আমি ঠিক তেনেদৰে চাবলৈ গলে গৰমত বৰষুণ খুন্দিব লাগে ঠাণ্ডা ৰ'দ দিব লাগে।
হয়।
এইটো এইটোৱ প্ৰকৃতিৰ নিয়ম।
হয়, হয়।
বুজিলে।
হয়, হয়, হয়, সেইহো আপুনি বিয়াত চাগে মাংসতটো খাব নাপ পালেমান।
অ', নাই নাই।
হয়, হয়, মোৰ জুতিটোহে পালো নেকি অলপ খান এটা খাবলৈ ভাবিছে।
অ, এই খাব লাগিব।
মই ঘৰত কৈছিলো ঘৰত কৈছে খানা এটা দিয়াৰ কথা।
মই মানে সেইদিখন মানে একোৱেই নাপালো। মই বুলিয়ে নহয় আপুনিও।
অ। ঘৰত খানা এটা কথা কৈছে আৰু সেইটো মই আয়োজনটো কৰিম।
হয় হয়।
সি তাৰমানে আপোনাৰ মাংসটো থাকিলেই হয়।
অ', অ'।
টো মানে ফ্ৰাই নকৰিলে যে প্ৰথম গু়া হৈ গ'ল মানে।
অ' আচ্ছা আচ্ছা।
ভিৰ ৰূপান্তৰিত হৈ গ'ল।
অ, আচ্ছা আচ্ছা।
সেইটো কাৰণে বস্তুটো কমি গ'ল। গাউৰি হয়ে ভাল আছিলে বাৰু ডাঙৰ ডাঙৰে
উ, এইটো হলে আৰু টেনশন নাছিলে আপোনাৰ আপোনাৰ গেনমাৰাৰে নেমানিলে হয় যে।
অ'। সেইটো হয় বাৰু।
টো হয়।
এনেকুৱা কিছুমান মানুহ থাকে বাৰু
অ'। আপুনি মোক হে এই তিনি নম্বৰ ফাইলৰ হেৰিখিনি গোটেইখিনি মোক বায়ডটাটো দিব হে।
অ', অ'।
এই তিনি নম্বৰ এই বগা ফাইলটো।
হয়।
হয় সেইটো নাপাহৰিব আৰু। সেইটো মোৰ মনত আছে।
এই বগা ফাইলটো যে এইটো যে প্ৰথম মই আৰম্ভণি কৰিছিলো কিনা।
হয়, হয়।
শেষ মই কৰিম বাৰু ওলাই যাম।
ঠিকেই আছে বাৰু।
বাকী আপোনাৰ ভাত পানী কি বনাইছে নে?
ভাত মানে সেইবিলাক আমাৰ এইবিলাক নচলে নহয়, অৰ্ডাৰ চব দিয়া হয়।
ঘৰতে দি যায় আৰু অ' তাকে।
কি কি খাই বাৰু?
এনেতো হাতে খাওঁ এতিয়া আইটেম কি কি বাৰু।
আইটেমতটো কেনেকুৱা কেনেকুৱা আহে আপোনাৰ অৰ্ডাৰত?
হয়, নেকি? মোৰ মানে চব আহ মানে ফাইভ ষ্টাৰৰ পৰা আহে বাৰু।
হয়।
মটন পনীৰ মটন টিক্কা আহ। আৰু আমাৰ ঘৰত মানে ৰাইচটো এনেকে ডাইৰেক্ট নাখায় পোলাও খায়। এনেকে মানে অলপ হেৰি টাইপ বস্তুটো।
হয়, হয়।
কি বুলি কম আৰু মই।
মই কালি অৰ্ডাৰ দিছিলো বাৰু।
অ', হয়।
চিকেন।
অ', হয় হয় এনে ল' বাজেটৰ চাগে?
হেই নহয় নহয় নহয় নহয় মই আপোনাৰ একদম পুৰা ধেমাজিৰ পৰা অৰ্ডাৰ দিছিলো এইটো।
অ', হয়, নাই নাই মোৰ মোৰ প্ৰায়ভাগ বাহিৰৰ পৰা আহে বাৰু।
হয়, হয়।
তোমাৰ মোৰ মই ৰাতিপুৱাই আজি সন্ধিয়া সময়লৈ মই ৰাতি ৰাতিপুৱা দি দিওঁ। তেতিয়া মানে ৰাতিপুৱা ফ্লাইটত আহি ন-ন নাই এইবিলাক এনেকে আহে আৰু।
হয়, হয়। বাকী সময়টো হৈছে নেকি ন?
অ', হৈছে দিয়ক।
হ'ব পাছতকে লগ পাই আছো অ' দিয়ক। নেক্সট বাৰ মই কৰি আছো।